অ কোৱাচোন ।
অ 'কি কৰি আছা
এনে আছিলো ৰবা তুমি
এ ময়ো এনে আছো চাহ পানী খালা?
অ খালো ৰবা তুমি খালা?
এই খালো এই মাত্ৰ।
অহ।
হয়।
খবৰ ভালনে?
অ ভালে তোমাৰ।
অ মোৰো ভালেই অ বোলো আজি আমি নদী সংৰক্ষ সংৰক্ষণৰ বিষয়ে অকনমান আলোচনা কৰিম বুলি ভাবিছিলো।
অ ভাল ভাল বিষয়ে তুমি আলোচনা কৰিম বুলি ভাবিলা দেই অ কোৱাচোন।
হয় এনে আপুনি নদীৰ সংৰক্ষণ আমি- কিয় কৰিব লাগে বা কৰাটো কিয় দৰকাৰ? আপুনি অকনমান ক'ব পাৰিবনে
অ নিশ্চয় পাৰিম। অহ যে চাবা যে নদীটো আমাৰ জীৱনৰ এক অমূল্য সম্পদ হয়। যেনেকৈ পা পানী কৃষি মীন পালন যাতায়াত আদি বহু ক্ষেত্ৰতে নদীৰ গুৰুত্ব হয়। অপৰিসীম হয় অ' ঠিক নদী নাথাকিলে মানুহৰ জীৱন বহুত আহ কষ্টকৰ হল হল হেতেন।
হয়।
তুমি কি বুলি ভাবা মানে?
অ' যিটো আমাৰ আমাৰ এ- আন আন অ জান জুৰি ধৰক আমি দেখিবলে পাওঁ যে যিবিলাক আ মাছ মৰিয়া আছে মাছ মাৰিয়েই বা অন্য পদ্ধতিৰে তেওঁলোকে আহ সেই নদ - নদী মাছ মাৰি তেওঁলোকে জীৱিকা নিৰ্বাহ কৰে। নিবলৈ গাও- আৰু বৰ্তমান আমি দেখিছো যে নদীয়ে হওক বা জান জুৰি পানীবোৰ আমি- বৰ্তমান অহ প্ৰদূষিত হোৱা আমি দেখা পাইছো। আৰু যাৰ ফলত আহ তাত থকা জ্বলন্ত প্ৰাণী বিলাক- বা মাছ আদি নাইকিয়া হবলৈ ধৰিছে আৰু যাৰ ফলত আমাৰ মাছমৰীয়া- অ সকল আমাৰ- এটা এক সংকটজনক অৱস্থাত থকা আমি দেখা পাঁও।
হয় -হয় ঠিকে কলা যে তুমি। এ যে নদী আমি চাফ-চিকুণ কৰি ৰাখিব লাগে আৰু চাবা যে বহুতে এনেকুৱা মানুহ আছে বহুত বহুত মানুহ আছে যোনে নদীৰ নদীৰ কাষত যোৱা কাষত গৈ বা নদীতে জাবৰ জোথৰবোৰ? পেলাই দিয়ে সিহঁতে, ব্যৱহাৰ বহুত লেতেৰা কৈ যেনেকুৱা প্লাষ্টিকবোৰ, লেতেৰা জাবৰ-জোথৰ এইবোৰ চব সিহঁতে নদীত পেলাই দিয়ে তাৰ ফলত নদীৰ পানী বিশুদ্ধ হৈ পৰে। আৰু তাৰ ফলতে জলজ প্ৰাণীৰো মৃত্যু হয়। সেইকাৰণে মানুহবোৰে যিমান পাৰে জাবৰ-জোঁথৰবোৰ এটা গাঁত খান্দি তাত জ্বলাই দিয়াটো বেছি জৰুৰী হয় বুলি ভাবো মই। কাৰণ নদীৰ-নদীৰ নদী বা নদীৰ পাৰত এনেকুৱা জাবৰ জোথৰ পেলোৱাটো ভাল ভাল কথা নহয়। তাৰ ফলতো পানীৰ পানী বিশুদ্ধ হয়
হয়। অ -অ ক'বলৈ গ'লে আমাৰ বহু লোকে। আমাৰ নদ নদীয়ে হওক বা জান জুৰি। আদি পা পানীৰ ওপ ওপৰতে আমাৰ নিৰ্ভৰ কৰি আমাৰ জীৱন যাপন কৰা আমি দেখিবলৈ পাও।
আৰু অ যদি সেইবোৰ আমাৰ পানী যদি আমাৰ প্ৰদূষণ হবলৈ ধৰে বা বেয়া হবলৈ ধৰে তেতিয়াহলে আমাৰ মানুহবিলাকেই হ এক সংকট-সংকটজনক অৱস্থাত পৰিব বা কৰি আছে বৰ্তমান আমি আহ চাবলৈ গলে।
হয়-হয়। তুমি ঠিকেই কলা। অ কোৱাচোন?
হয় লগতে ক'বলৈ গ'লে বৰ্তমান আমাৰ বিভিন্ন কাৰণত আমাৰ যিবিলাক নদ-নদীৰ বা জান-জুৰি আদিৰ পানীবোৰ আমি দেখিব লৈ পাও আহ বৰ্তমান আমি কিছু পৰিমান বা বহু গুণেই আমাৰ অ সেই পানীবোৰ আমাৰ দূষিত হবলৈ ধৰিছে অ চাবলৈ গলে। আহ যিবিলাক আমাৰ কল-কাৰখানাৰ পৰাও ওলোৱা আমাৰ যিবিলাক অলা আাগতিয়াল আমাৰ অপদ্ৰব্য বা সামগ্ৰী সেইবিলাক আমাৰ আহ। উম! কিনাই অ নদ-নদী আদিত আমি পেলাই দিয়া আমি দেখিবলৈ পাওঁ যাৰ ফলত আমাৰ আহ পানীবোৰো দূষিত দূষিত হয় লগতে তাত থকা আহ জ্বলন্ত প্ৰাণীবিলাকো আমাৰ বৰ্তমান বিলুপ্তিৰ পথত আহ
থকা আমি দেখিবলৈ পাওঁ।
হয় হয় তুমি ঠিকেই কলা আৰু চাবা যে। আমাৰ অসমৰ বহু নদীও এনে সমস্যাৰ সন্মুখীন হৈছে এ যেনেকৈ চাবা ইতা। ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনদীসমূহৰ সংৰক্ষণৰ প্ৰয়োজন। আহ যে নদীৰ পাৰত গছ-গছনি কটা। বালিচৰা খনন আৰু অভৈধ দখলেও নদীৰ ক্ষতি কৰে যেনেকৈ গছ গছনি কটাৰ ফলত মাটিৰ সিহঁত। ক্ষয় বৃদ্ধি পায় আৰু বা আন অধিক ক্ষতি কৰে। আৰু তুমিতো এতিয়া শুনিবলৈ পাইছাই চাগে যেনেকৈ দীপৰবিলৰ ওচৰত গৈ। অ দীপৰ বিলৰ ওচৰত বহুতেই এনেকে গছ-গছনি কাটি পেলাইছে চৰকাৰে, তাৰ ফলতো বহুত বহুত এনেকুৱা অ অক্সিজেনৰ প্ৰব্লেম বহুতো অসুবিধা হৈছে। অ 'শুনিছিলানে। শুনিছা? আহ-আহ শুনি আছো।
আৰু প্ৰথমতেতো আমি নদী আৱৰ্জনা বা প্লাষ্টিক নেপেলাব লাগে। নদীত আৱৰ্জনাবোৰ পেলাব নালাগে প্লাষ্টিক পেলাব নালাগে? সকলোৱে বিষয়ে সজাগ হব লাগিব আ স্কুলত। অ বিদ্যালয়তে হওক বা। আন বা মোবাইলৰ সামাজিক মাধ্যমত? দিয়ে হওক বা আমি এইবোৰ এ বিষয়ে জানিব লাগে যে আমি নদীৰ ওচৰত বা নদীত আমি জাবৰ জোথৰ পেলাব নালাগে।
হয়-হয়।
এনেকৈয়ে সজাগ হোৱাটো আমাৰ উচিত।
হয় আহ সেইটোৱেই হয়। আৰু চাবলৈ গ'লে আমাৰ পৃথিৱী অ আমাৰ অত্যাধিক আৰু চাবলৈ গলে আমাৰ আহ। ইমান পানী ধোৱাৰ পূৰ্বে আমি এক যি এক তো দোকানি আনি। কিমান খাবলৈ নাপাওঁ, যাৰ ফলত আমাৰ বহুতো বেমাৰ-আজাৰে আমাক দেখা দিব কোনে ধৰিছে?
হয়-হয়।
শুনি আছে নে হয় লগতে অ চাবলৈ গ'লে। হয় আমাৰ সেই পানীখিনিৰে আমি ভাগ কৰিলে আমি তিনি। শতাংশৰ আমি আহ এক শতাংশহে আমি শুদ্ধ বা বিশুদ্ধ পানী হিচাপে আমি গ্ৰহণ কৰিব পাৰো। বাকী অন্যখিনি আমি ধৰি লোৱা অ কাপোৰ ধোৱা কামত হওক। বা অন্যান্য যিবিলাক বাচন বৰ্তন ধোৱা কামতো আমি সেইবিলাক পানী ব্যৱহাৰ কৰোঁ। আহ এনেই আমি বিশুদ্ধ পানী আমি খাবলৈ পাওঁ।
হয় -হয় আৰু চাবা যে আ' ঠিকে কৈছা দেই তুমি যে আমি আমি ইমান পানী থকাৰ ফলত ফলতো আমি এ শতাংকয়ে সেনেকুৱা পানী খাবলৈ পাও বাকীবোৰতো বহুত বিশুদ্ধ পানীয়ে অ আৰু চাবা যে নদী সংৰক্ষণে কেৱল পৰিৱেশেই নহয় অৰ্থনীতিৰ বাবেও। উপকাৰী এ যেনেকৈ কৃষি, মীন পালন আৰু পৰ্যটন উদ্যোগ নদীৰ ওপৰতো বহু লোকে। বহুুলোকে নিৰ্ভৰশীল হৈ আছে যে কৃষি সকলক চাবা সিহঁতে ৰাতিপুৱা উঠি। আহ নদীৰ পানী লৈ সিহঁতে ধা খেতি কৰে। বা যেতিয়া বৰষুণ দেই তাৰ ফলৰ পানী তাৰ যেতিয়া পানীবোৰ পাই তাৰ তাৰ। তাৰ পানীতেও সিহঁতে খেতি কৰে অ কৃষকৰ ভূমিকাতে আমি চাবলৈ পাইছো ন যেনে। নদীৰ পানী অতি-অতি গুৰুত্বপূৰ্ণ। কাৰণ খেতি কৰে বা ধান সিচে। আৰু গাঁও আৰুতো এইটো যে গাঁও অঞ্চলত তো। নদীৰ পানী খায়য়ে চ গোটেই গাঁৱৰ লোকসকলে জীয়াই থকা বুলি ধৰি। দিব পাৰি আৰু সিহঁতে গাঁৱৰ নদী পানী আহে সিহঁতৰ এনেকুৱা আমাৰ এনেকা চহৰত ন টেপ টেপ থাকে সিহঁতৰ চাইডত সিহঁতৰ ফালেো এনেকুৱা নাম। থাকে সিহঁতেতো নদীৰ পানী খায়ে সিহঁতৰ জীৱন জীয়াই আছে ন তুমি
হয় হয় মই। হয় আপুনি ঠিক কথাই কৈছে এইটো যে আমি দেখিবলৈ পাও আমাৰ গাও অঞ্চলৰ মানুহে আমাৰ হয় নদীৰ পানীয়ে হওঁক। বা অন্য ধৰণৰ পানী পৰা আমাৰ, অহ, অহ ব্যৱহাৰ কৰা দেখা যায়
লগতে আমি মই ভাবো যে আৰু অ আমি পানীবোৰ আমি বিশুদ্ধ কৰি ৰাখিব ৰাখিব লাগে বা আমি আনকো ইয়াৰ ওপৰত যাতে পানীবোৰ যাতে
দূষিত নকৰে তাৰ ওপৰত আমি দৰকাৰ কাৰণ আহ পানী নহ'লে আমি জীয়াই থাকিব নোৱাৰোঁ। অহ কথাতে আছে যে পানীয়ে জীৱৰ প্ৰাণ গতিকে আমি প্ৰান পানীখিনি যাতে আমি দূষিত নোহোৱাকৈ ৰাখিব পাৰোঁ তাৰ বাবে আমি নিজেও আমি অ অহ সেই তাৰ ওপৰত ল বা আমি ধোৱাকৈ ৰাখিব লাগে আৰু আগতে আমি উঠি অহা নৱ নৱপ্ৰজন্মকো আমি ভালকৈ পানীটো ৰ ৰখাটো সেই বাটটো আমি দেখুৱাই দিব লাগে লগতে আমি অ এইটোও কৰিব লাগে যে তাৰ বাবে যাতে আমাৰ চৰকাৰে বিভিন্ন আঁচনিৰ জৰিয়তে এইবোৰ আমাৰ যিবিলাক নদীয়ে হওঁক জান-জুৰি আদিৰ পানীবোৰ যাতে দূষিত নোহোৱাকৈ ৰাখি ৰাখিব পাৰে তাৰ ওপৰত যাতে চৰকাৰে সঠিক বিকল্প লয় তাৰ বাবেও আমি চৰকাৰক আহ্বান জনোৱাটো আমাৰ বাবে উচিত। আপুনি ভাবেনে?
হয় হয় হয় মই এইটোয়ে ভাবো যে অ যদি আমি আমি আজি নদীক সংৰক্ষণ নকৰোঁ ভৱিষ্যত প্ৰজন্মই ইয়াৰ মূল্য দিব লাগিব ন যেনে তেতি এ এতিয়া সচেতন নহয়ে এতিয়াই সচেতন হয় পদক্ষেপটো লোৱা টো অতি জৰুৰী আৰু আজি মই ভাল লাগিলে তোমাৰ লগত মোৰ নদী সংৰক্ষণৰ বিষয়ে কথা পাতি।
হয় হয় মোৰো মোৰো বহুতো নজনা কথা আপোনাৰ পৰা জানিব পাৰিলো
দিয়ক দে আজিৰ বাবে ধন্যবাদ।
হয় ধন্যবাদ।